হেল্ল, হেল্ল, অ, শুনিছা। অ, শুনিছো ময়ো, কোৱা অহ, শুনি আছো কোৱা। অ,
প্ৰথমতে কৰিলো, একো বুজি নাপালো। গম পাইছিলা তুমি, মই ফোন কৰা।
নাই এতিয়াহে আহিছে মোৰ ওচৰত ফোনটো।
উম।
হা।
ভাত খালা।
মই তোমাক ফোনটো লগাই অ নাই খোৱা ৰবা ভাত খামহে এতিয়া। বনাই থকা হৈছে মই তোমাক। ফোনটো কৰি আছিলোঁ কিন্তু মোৰ তাৰ পৰা ফোনটো নাই যোৱা। তুমি ব্যস্ত হৈ আছিলা নেকি এনেকে মেছেজ আহিছে ব্যস্ত হৈ আছে বুলি।
অ এবাৰ কিন্তু মোৰ ফোনটো ৰিচিভ কৰিছো আৰু তোমাৰ। একো মানো শব্দ শুনা নাই হেল্ল কে আছো ম। অলপ সময় ৰখি পিছত মই উম।
মই হয় চাগে তেনেহ'লে মোৰ তাৰমানে ইয়াতে। দেখাইছে কি তিনিটা নে চাৰিটা মইতো মই ভাবিছো মইতো ফোন কৰা নাই তেনেহ'লে। কিয় দেখুৱাইছে ইয়াত।
অ।
কিন্তু ইয়াত অলৰেডি চাৰিটা দেখুৱাই দিছে সেই তুমি যে তুমি যে ৰিচিভ কৰিছিলা সেইটো চাগে ইয়াত শ্ব' কৰিছে।
অ।
মোৰ কিন্তু মোৰ কিন্তু ইয়াত আ। মোৰ কিন্তু ইয়াত দেখাই আছে ব্যক্তিজন ব্যস্ত আছে এনেকৈ মেছেজ আহি আছে। মই ভাবিছোঁ কিবা কাৰণে নেটৱৰ্কত প্ৰব্লেম হয় নেকি অঁ।
মই আৰু এই মানে এপটো এইএপ। ত' মই প্ৰথমবাৰ ব্যৱহাৰ কৰিছো যে বেছি দিন হোৱা নাই অ' অকমান। বুজিবলও অসুবিধা হৈছে আৰু ভাবিলোঁ কি বা হ'ল
অঁ মই সেই বহুত দিন আগতে কৰা। এয় দুহেজাৰ চৌবিছ চনতে লাষ্ট কৰা নেকি তাৰপিছত কৰাই নাই।
অঁ ভাল লাগিছে দেই এপটো ইউজ কৰি পেলাই।
কামত আহিছে।
উম আৰু ইমান ক্লিয়াৰ কে শুনি কথাবোৰ ভালকে। মানে এবাৰ কথা কোৱাৰ আৰম্ভ কৰাৰ পিছত ঠিকে থাকে ন।
ঠিকেই থাকে অঁ কেতিয়াবা ক'ৰবাত অকণমান অসুবিধা হয় কিন্তু এনেই ন সাধাৰণতে ঠিকেই থাকে আৰু।
অ।
অ।
তুমি ভাত খালা অ বনাই আছা নাই নাই খোৱা হোৱা নাই।
হয় নেকি।
বনালো আৰু আজি মাছ বনালো।
হয় নেকি মাছৰ টেঙা।
উম নাই ৰাতি টেঙা নাখাও তেনে। এনেই বনাইছো আৰু আলু পিয়াজ বিলাহী এনেকে দি পেলাই।
অঁ বিলাহী টেঙা জোল আৰু।
অ। মানে মই ভাবিছো তুমি কোনটো কৈছা এই থেকেৰা টেঙাটো যে। মাছৰ জোল চোল খাওঁ সেনেকে কোৱা বুলি ভাবিলো।
আ এনেও টেঙা দি এনেও কেতিয়াবা। ভাল লাগে অ কিছুমানে এনেকে নেমু চেপিও খায় ন। নেমু চেপিও সেনেকে গৰমত ভাল আৰু অঁ। অফিচ গৈ আছা
অফিচ গৈছিলোঁ গৈ আছোঁ আজি অকনমান ভাল লাগিছে আৰু বৰষুণ পেলালে যে
বৰষুণ দিছিলে পানী হৈছিলে নেকি ৰাস্তাত
পানী মই নাপালো দেই ইমান কতো পানী নাই কিন্তু মালিগাঁওৰ চাইডত শুনিছো পানী হৈছে আৰু অফিচৰ দুজনী মান আছে নহয় লগৰ
অঁ এফালে বেলতলাতো পানী হৈছে বোলে
অ অ অ বেলতলাত হৈছে নেকি
পানী হৈছে অ মই সেই বাতৰিত দেখিছো আৰু তোমাৰ বেলতলাত পানী হৈছে আৰু জোৰা বাটৰ সেইডোখৰত পানী হৈছে
অ যোৰাবাটত এ অকমান দিয়াৰ লগে লগে পানী আৰম্ভ হয়য়ে আৰু
অঁ মই ভাবিছোঁ আজি চাগে চিৰিয়াখানাৰ সন্মুখত গোটেইখন চাগে ডুবি গ'ল
অ মই খুব ভয় খাই আছিলো চিন্তা লাগি আছিলে
অ বৰষুণ যাকটো ডাঙৰকে আহিছে মই ভাবিছোঁ এবাৰ আজি চাগে পানী হৈছে ইহঁত কেনে কেনেকে আহিছে আৰু কি কথা
উম
মোক ফোন কৰি খবৰটোহে লোৱা নহ'ল
অ আমাক আৰু সোনকালে অকমান আহিলো আৰু আধা ঘন্টামান আগ মানে তোমালোকৰ যোৱা যাওঁতে অসুবিধা হব পাৰে সোনকালে সোনকালে ওলাই যোৱা
অ অ
ক'ব নোৱাৰি নহয় ৰাস্তাত কি অসুবিধা হয় পানী হ'লে
নাই নাই ক'ব নোৱাৰি বানপানীৰ সময়ত বৰ দিগদাৰ
অ আগতে এনেকুৱা অভিজ্ঞতা আছে আৰু ইমান পানী হয় এককাল এককাল পানী
একঁকাল এককাল পানী তাকেতো
বিৰাট সমস্যা ভাবা তুমি এককাল পানী আৰু যদি সেইটো টাইমত মোৰ অসুবিধা হৈ আছে কি যে হব কি নহব বাতৰি বহুত মানে চিন্তা কৰিবলগীয়া অ ইয়াত অকমান বৰষুণ দিলে জুৰুডত ইমান পানী হৈ যায় ইমান পানী হয়
পানীৰে গোটেইখন ভৰ ভৰপূৰ হৈ যায় একেবাৰে গাড়ী হওক দুচকীয়া হওক চাৰিচকীয়া হওক অহা যোৱা কৰিবলৈকে দিগদাৰ দেখোন
অ এইফালে তোমাৰ নলাটো আছে ন এইটো ডাঙৰ নলাটো নলাই ৰাস্তাই একেবাৰে সমান বাত কত আছে গমেই পোৱা নাযায়
গমেই পোৱা নাযায় অ আৰু তুমি খোজকাঢ়ি আহিব নোৱাৰা কত ভৰি পৰে ঠিকনা নাই
খুব ভয় লাগে বৰষুণ দিলেই ভয় লাগা হৈ গৈছে
বৰষুণ দিলেই ভয় লাগে আৰু এতিয়া বৰষুণ নিদিলেও গৰমত থাকিব নোৱাৰা
উম এনেই অলপ সময় কিন কিনাই দি থকাই ভাল আৰু লাহে লাহে ঠাণ্ডা
অলপ অলপ হয় হয় হয়
উম। এফালে আকৌ ঘৰত চিন্তা হয় ঘৰত গোটেই মানে কেম্পাছত পানী হৈ যায়।
অ সেইটো এটা চিন্তা। উম বস্তু বাহিনী বোৰ বেয়া কৰে। লেতেৰাও হয়।
হয় অ আৰু মা দেউতা এতিয়া বয়স হৈছে ন ইমান দৌৰা দৌ। এইটো সেইটো টাইমত কৰিব নোৱাৰে। ভৈয়ো লাগে অ আমি নাথা। কিম আকৌ সেইটো টাইমত কেতিয়াবা এনেকুৱা হৈছ। আগতে মানে ভাবা নাই আৰু পানী যে সোমাব ঘৰত। আৰু গোটেই ৰাতি। শুব পৰা নাই আৰু বা বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে চাৰে বাৰটামান বাজাৰ পৰা। তাৰ পৰা দুটা বজাত দুটা বজাই নাই আৰু দেৰটা মানৰ পৰা পানী ঘৰত সোমাই।
অ অ।
এনেকেই গুচি গ'ল আৰু শুব নোৱাৰিলো চাফা কৰোতে কৰোতে পিছদিনাখনো অফিচ কৰিব পৰা নাই। এইবোৰ জানাই নহয় পানী সোমালে কি হয়।
কি অৱস্থা হয় ন আমাৰ আমাৰ এবাৰ মাৰ ঘৰত। থাকোঁতেও মই বিয়াৰ আগতে এবাৰ আমাৰ তলৰ আচাম টাইপৰ ঘত। টোৰ ভিতৰত পানী সোমাইছিলে।
অ।
একেবাৰে মানে বিছ। বিচনাৰ ওপৰলৈকে আৰু দেউতা হোৱা বিচনাখনত পুৰা লেভেলত পানী হৈ গৈছিলে আমি গমেই নাপাওঁ ৰাতি। ৰাতিপুৱাহে গম পাইছো।
উম।
এনে হলে ৰাতি টোপনি গৈ থাকিলেতো মানুহে সাধাৰণতে গমেই নাপায়।
উম উম। তাকেই চিন্তা কৰোঁ আমি বাৰু। ইয়াতে পকা ঘৰত আচো দিয়াচোন ন পানী সোমাইছে আকৌ চাফা কৰিছো দুদিন কষ। ট হৈছে কিন্তু এই নদীৰ ওচৰত থকা মানুহবোৰ চৰ চাপৰি। থকা মানুহবোৰ যে বা আপাৰৰ ফালে পানী হোৱা যে। শুনা পাও কিমান কষ্ট হয় ন তেওঁলোকৰ ঘৰ দুৱাৰ।
ভাঙি লৈও যায়।
উম।
সেইটো তেওঁলোকৰ দুখৰ কথাটো বেলেগ আৰু।
বেলেগ এখন ঘৰ। কৰাৰ পিছত সোঁতে যেতিয়া লৈ যায় উটুৱাই। ইমান বেয়া লাগ।
তাকো এবাৰ দুবাৰ নহয় নহয় প্ৰত্যেক বছৰেই বান আহে।
অ বান আহিবই।
প্ৰত্যেক বছৰে বান আহে। ধেমালি কথা নেকি প্ৰত্যেক বছৰে যদি এনেকুৱা এটা পৰিস্থিতি হয়। ঘৰৰ বস্তু বাহিনী ঘৰ দুৱাৰ।
চব পিনৰ পৰাই ক্ষতি আৰু উম।
চব পিনৰ পৰাই ক্ষতি ভাবিলে বেয়াই লাগে।
তোমাৰ অ, বেমাৰ-আজাৰ আহিব আছেই। তাৰপিছত হ'ব। মেলেৰিয়াই হওঁক, কিবা বেলেগ বেমাৰেেই হওঁক। বহুত ধৰণৰ বেমাৰ আহে তাৰপিছত। হয় দেই, চিন্তাই কৰ। উম। কি ক'বা আৰু তিয়া ভাত পানী খোৱা হ'ল নাই পিছে?
আমাৰ, অলপ আজি অকনমান দেৰি হ'ল।
হয় নেকি।
খাম আৰু এঘাৰটামান বাজিব আৰু।
অ' মানে বনোৱা হৈ গ'ল আৰু খাবলৈহে বাকী আছে।
অ', বনোৱা কিবাকে হৈ গ'ল সামৰিছোঁ।
অ', আমাৰ সেই বনাই হৈছেগে চাগে আৰু। খাম আৰু লাহেকে।
অ। অ। অ। তোমাৰ গাটো ভালে আছেনে?
ভালে আছে। এই সোমবাৰৰ পৰা যাওঁ নেকি, আজি ডক্টৰৰ ওচৰলৈ গৈছিলোঁ।
অ', কি ক'লে ডক্টৰে?
ডক্টৰে কৈছে- চব ঠিকে আছে। মই সুধিছোঁ আউ অফিচলৈ যাব পাৰিম নে?
উম।
কৈছে পাৰিবা। পাৰিবা। কেইদিনমান যাই কেইদিনমান গৈ লোৱা যদি বেছিকৈ আ কো গা-বেয়া হয়। আকৌ দুদিনমান ছুটি ল'বা, এনেকৈ কৈছে আৰু। গাল গাটো ভাল লাগি থকা কেইদিন গৈ থাকিবা আৰু।
অ'।
এতিয়া সোমবাৰৰ পৰা আৰু আজিতো বুধবাৰ হ'লেই, কাইলৈ বৃহস্পতিবাৰ, শুক্ৰবাৰ এই দুদিন নাযা যাওঁ আৰু, একেবাৰে সোমবাৰৰ পৰা যাওঁ নেকি।
অ'। আগত দুদিন গ'লে তুমি মাজত দুদিন ৰেষ্ট কৰিব পাৰিলা হয়, সেইটোও এটা আছিলে।
পাৰিলোঁ হয়।
একেলেথাৰিয়ে আহিব লাগিব আকৌ সোমবাৰৰ পৰা কৰিলে।
অ' সেইটোও হয়। চাওচোন মানে মই অ, এনেই মনতে ভাবিছোঁ বাৰু সোমবাৰৰ পৰা যাম বুলি। কালিতো আৰু, কাইলেতো নহ'বই আৰু এ' সোমবাৰৰ পৰাই যাম চাগে। গ'লে ভাল আছিল বাৰু দিনৰ হেৰিটো হ'লহেঁতেন। সোমবাৰৰ পৰাই টোৱেই মই ভাবিছো দুসপ্তাহ কন্টিনিউ কৰোচোন, অহা দুটা সপ্তাহ।
অ'।
অ, আৰু তোৰ আ মাহটো শেষ, দৰমহা সোমাইছে বাৰু।
অ'।
দৰমহা সোমাইছে যদিও দুদিনৰ এক মানে বেছিকে কাটিছে।
এক্সট্ৰা কাতি দিলে নেকি?
অ, তাৰ মানে কি হ'ল-মোৰ মুঠতে সাত দিনৰ ছুটি আছিলে।
অ।
সাত দিনৰ ছুটীৰ পিছত মোক কাটিলে তোমাৰ ন' দিনৰ। মই সুধিছিলোঁ- সুধোতে ক'লে কি মানে শনিবাৰ দেওবাৰটো কণ্টিনিউছত গুচি গ'ল ন' মানে ধৰা সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ছুটি আছে।
উম
পাছত নাই নেক্সট মই আকৌ সোমবাৰে অফিচলৈ যোৱা নাই ন চ' শনিবাৰ দেওবাৰতো মানে মাজতে ধৰি লৈছে
আমাৰ সেনেকে ধৰিব নেকি ছুটিটো পাৰ দে হিচাপতহে আছিলে
পাৰ ডে' হিচাপতহে আছে মই তাকে সুধিছোঁ আগতেতো আমাৰ এনেকুৱা হোৱা নাছিলে যি কেইদিন নাহো সেইকেইদিনত হিচাপতহে ছুটীটো হয় তেতিয়া দেখোন সেইদিনাখন বাইদেউক ফোন কৰি সুধোতে বাইদেউটো সেনেকেই কলে কনটিনোৱাচ গুচি গ'ল যদি তুমি ধৰা শুক্ৰবাৰে অহা নাই সোমবাৰে আহিছা তেতিয়া কথাটো বেলেগ আছিলে এতিয়া ধৰা মই সোমবাৰেও নাই অহা ন শুক্ৰ শনি দেও হোম এনেকে কণ্টিনিউৱাছত গুচি যোৱাৰ কাৰণে বোলে তোমাৰ সেই দুদিনো কাটি দিছে
উ
এতিয়া নাজানো আৰু সেইটো কি হৈছে
আমাৰ আমাৰ প্ৰতিদিনে দৰমহা বুলিহে আমি জানো যিমান দিন যাওঁ সিমান দিন পাই
অঁ এতিয়া ময়ো ধেনো সুধোতে মোক মোক সোধোতে টো মোক সেই বুলিয়ে ক'লে তুমি কালি যদি লগ পোৱা এবাৰ এনে সুধি চাবাচোন অ মই অফিচ গলে আকৌ এবাৰ কথাটো পাতিম কি হয় এইটো কিন্তু কথাটো ভাল নালাগিলে ন
ভাল নালাগিল মোৰো ভাল লাগা নাই এইটোতো
ঠিক আছে বাৰু শনিবাৰতো বাৰু কাটিছে মই বুজিব ধৰিব পাৰিছোঁ কিন্তু দেওবাৰতো কিয় কাটিলে দেওবাৰেতো অফিচ নাই
অ দুদিন কেনেকে হ'ব তেতিয়াহলে
দুদিন কেনেকে হ'ল
একে লেথাৰিয়ে হোৱা কাৰণে বোলে সেইটোও বোলে কাটি যায় নাজানো আৰু এতিয়া ন নতুন নিয়ম কিবা উলিয়াইছে যদিও গম নাপাওঁ
চবে গম পাব লাগিব ন এই নিয়মটো আমি সকলোৱোতো নাজানো